এনেই ব্ৰহ্মপুত্ৰৰ পাৰত বহি আছোঁ।
বা ব্ৰহ্মপুত্ৰ গৈছা?
অঁ'
বাহ, ঠিকে আছে দিয়া।
এ কথাটো- কথাটো হ'ল যে, ব্ৰহ্মপুত্ৰখন কালি পথাৰৰ নিচ- আছিল, আজি সাগৰ হৈ গ'ল।
উম' তাকে ব'লা আমি বানপানী ব্ৰহ্মপুত্ৰৰ কথা ওলাইছে যেতিয়া আমি বানপানীৰ কথা পাতোঁ ব'লা। এ চি ৰুমত ব উম এ বলা। কাৰণ কিয় জানা? এ চি ৰুমত বহিয়ে- বানপানীৰ খবৰ চাওঁ, কিন্তু বানপানীৰ মানে- মানুহৰ দুখবোৰতো আমি নুবুজো, গতিকে- বলা পাতো।
উ অঅ' অসমক বানপানীৰ যে দেশ বুলিও কয়, প্ৰতি বছৰে বৰষুণৰ পিছত ব্ৰহ্মপুত্ৰ বৰাক- উপায়ে নাই।
উম' তুমি কোৱাচোন বানপানী কিয় হয়?
ক'বলৈ গ'লে, চাৰিটা কাৰণ আছে।
অঁ' যেনে- উম'
অসমত যো-
অসমত যো-
তিনি চেন্টিমিটাৰ বৰষুণ হয়, নদীয়ে বোৱাই নিব নোৱাৰে। এ দুই নম্বৰ হ'ল তোমাৰ ব্ৰহ্মপুত- ত্ৰ ভূগল মানে, ত্বিবতৰ পৰা নামি আহোতে বোকা বালি আনে, নদীৰ তল- ওখ হৈ যায় ওখ হৈ যায়, আঁ তাৰ ফলত পানী দুয়োকাষে বাঢ়ে। দেন তিনি নম্বৰ হ'ল তোমাৰ গছ গছনিৰ নিধন, গছ কাটিলে মাটি- মাটিয়ে পানী শুহি ৰাখিব নোৱাৰে, মানে পানীৰ লগে লগে নৈত পৰি যায়।
অঁ'
অঁ' তিনি নম্বৰ হল চাৰি নম্বৰ হ'ল তোমাৰ বান্ধ বান্ধনি ভাঙে। মানে বান্ধ ভাঙিলে গোটেই গাঁও এক ৰাতিতে পানীত বুৰ যায়।
উম' গতিকে তুম আমি- বানপানীক অকল প্ৰকৃতিৰ দোষ বুলিয়ে ক'ব নোৱাৰো, বান বানপানী হোৱাৰ ক্ষেত- তাত আমাৰো ভুল আছে। কাৰণ, এই তোমাৰ- আৰু বানপানীৰ ক্ষতি তোমাৰ শেষ নাই বুলিয়ে ক'ব পাৰি, কাৰণ তোমাৰ বানপানীৰ ক্ষেত- ফলত তোমাৰ মানুহৰ ঘৰ বাৰী ভাঙি যায়। বছৰি বহু ল'ৰা ছোৱালীয়ে তোমাৰ গৰু গাই ল'ৰা ছোৱালীয়ে তোমাৰ পানীত বুৰি মৰ- ৰে। আকৌ, তোমাৰ খেতি নষ্ট হয়। ছয়মাহ খেতি ৰোৱা- ধান এক-এক ৰাতিতে শেষ হয়। আৰু কৃষকবোৰ তাৰ ফলত মানে পথত বহিবলগীয়া হয়। আৰু বাকী বেমাৰৰ কথাটো আছেই আৰু পানীৰ লগত ডায়েৰিয়া, কলেৰা- ছালৰ ৰোগ। সেইবোৰো আহে, আৰু তোমাৰ যাতায়াত ব্যৱস্থাটো বন্ধ হৈয়ে পৰে। স্কুল কলেজ বন্ধ হয় তোমাৰ বজাৰলৈ যাব নোৱাৰি মানুহ তোমাৰ। দুই তিনি মাহলৈ ঘৰতে বন্দী হৈ থাকিব লগীয়া হয়। আৰু তোমাৰ- মাটিৰো ক্ষতি হয়। তুমি যেনেদৰে ক'লা মানে বানপান দি ভাঙি লৈ যায়। ত' নদীয়ে মানে পাৰ ভাঙি তোমাৰ এশ বিঘাতকৈও মানে অধিক মাটি তোমাৰ লৈ যায় আৰু সেই মাটিবোৰতো আৰু কেতি এতিয়াও উভতি নাহে সেইবোৰ নদীতে বানপানীত। তে বিলীন হৈ যায়। হয়নে?
অ।
বাকী আৰু কি ক'ব বিচাৰিবা?
আটাইতকৈ দুখৰ কথাটো হৈছে যে বান যোৱাৰ পিছত পকোৱা বান আহে, খাবলৈ একো নাথাকে।
উম' তাকে সেইটোৱে। কিন্তু তোমাৰ মই ভাবোঁ দেই, মানে মোৰ দৃষ্টিত কিন্তু বানপানীৰ কিছুমান ভাল দিশো আছে।
কি?
তোমাৰ চাবা, বান বানপানীয়ে তোমাৰ নতুন বোকা আনি আনে ত' যাৰ ফলত মাটিৰ উৰ্বৰা শক্তিবোৰ তোমাৰ মানে বৃদ্ধি হয়। আৰু বানৰ পিছত তোমাৰ ধান ভাল হয়, মাছ বেছি হয়। তাৰপিছত তোমাৰ নদীৰ তলৰ বালি বোকাবোৰ পৰিষ্কাৰ কৰে। আৰু যাৰ ফলত মানে নদীত থকা তোমাৰ মাছ মাছ বা অন্যান্য আৰু বাকী যিবোৰ তোমাৰ গছ- গছনি বা কীট- পতংগ থাকে আৰু সেইবোৰ মানে তোমাৰ এটা ভাল জীৱন এটা সুচ জীৱন এটা পায় আৰু, গতিকে বানপানীক মাথো শত্ৰু বুলি নাভাবি, বন্ধুৰ দৰে ব্যৱহাৰ কৰিব পাৰি। মানে মই ভাবোঁ আৰু।
উম।
আৰু তুমি কোৱাচোন মানে তুমি উপায়বোৰ কোৱাচোন, যিবোৰ উপায়েৰে মানে তুমি কি ভাবা আমি বানপানী ৰোধ কৰিব পাৰোঁ?
বানপাানী ৰোধ কৰিব নোৱাৰি। কিন্তু
অঁ হয় মানে উপায়বোৰ কি কি হ'ব পাৰে?
গছ ৰোপণ। ব্ৰহ্মপুত্ৰ পাৰত বাঁহ শিমলু ৰুব লাগে, সিপাই মাটি বান্ধি থাকে। দেন মানে বান্ধক। পকী হালি, মানে পকী বান্ধ, স্পাৰ বান্ধ বনাব লাগে। জলাশয় ৰক্ষাৰ মানে বিলবোৰ পুখুৰী বোজাই দিব নিদিব লাগে। মানে পানী জমা ৰাখিব নালাগে, পানী জমা ৰাখিব পাৰে আৰু। দেন, প্ৰস্তুতিতো তোমাৰ চৰকাৰে আগতীয়াকৈ খবৰ দিব লাগে। মানে মানুহে ওখ ঠাইত ঘৰ নাও ৰাখিব লাগে। বাঁহৰ ঘৰ মানে বান ঠাইত, বাঁহৰ ওখ ঘৰ বনালে মানে পানী নোসোমায় আৰু।
অঁ তাকে আৰু, আচলতে বানপানীৰ লগত আমি যুঁজ নক কৰি বানপানীৰ লগত কেনেদৰে জীৱন কটাব পাৰি, সেইটো শিকিব লাগে। আৰু অসমত আচলতে বানপানী বেছিকৈ হোৱাৰ কাৰণ মই মোৰ দৃ তে দুটা। তাতো তুমি কৈছাই বাৰু, বেছি বৰষুণ আৰু এটা হৈছে নদীৰ নদীৰ তল মানে নদীৰ তলবোৰ মানে বোকাৰে ভৰি যোৱা। আচলতে অসমৰ নদীবোৰত কি হয় নদী বা যিবোৰ মানে পুখুৰী থাক সেইবোৰত আচলতে বোকাৰে ভৰ্তি হৈ যায় আৰু ভৰ্তি হৈ যোৱাৰ ফলত যেতিয়া বৰষুণ আহে বৰষুণৰ পানীবোৰ মানে সেই পুখুৰী বা নদীত জমা হ'বলৈ মানে সিমানখিনি ঠাই বিচাৰি নাপায়। গতিকে কাৰণ নদীৰ তলবোৰ তোমাৰ বোকাৰে ভৰি থাকে। গতিকে সেইবোৰ তোমাৰ ৰাস্তাই পদূলিয়ে বৰষুণৰ পানীবোৰ জমা হৈ থাকে। আৰু তোমাৰ নলা নলাটো তোমাৰ আজিকালি নলাৰ যিবোৰ ঠাইত ৰাখিব লাগে সেইবোৰ মানুহে ঘৰ বান্ধি পেলাই সেইবোৰ ঠাই মানে ব্যৱহাৰ কৰিছে যাৰ ফলত বানপানী আচলতে পানীবোৰ আচলতে ওলাই যোৱাৰ ৰাস্তা বিচাৰি নাপায়, যাৰ ফলত মানে বানপানী হয়।
উম। এতিয়া বানপানী হৈছে। ত' মানে চহৰতকে বেছি মানে গাঁও অঞ্চলত বানপানীতো বেছি হয়।
হয়, হয়।
মানে গাঁৱত পুখুৰীৰ বিল এইবিলাক থাকে ন। ত' পানী পানী মানে আগতেকৈ জমা হৈও থাকে। তাৰপিছত তোমাৰ নদীৰ পৰা যিখিনি আহে ন। সেইখিনি একেলগে মানে বেছি হৈ যায়।
অ', সেইটোৱেই আৰু।
চহৰত ক'ব গ'লে মানে বৰষুণ হ'লে মানে কিছুমান জেগাত মানে ৰাস্তাত পানীবোৰ থাকে আৰু সেইটো বৰষুণত মানুহৰ অসুবিধা হয়।
হয়, হয়। আচলতে চহৰত হোৱা বানপানীবোৰ মোৰ ক্ষেত্ৰত মানে মোৰ দৃষ্টিত হৈছে কৃত্ৰিম বানপানী। যিবোৰ আচলতে মানুহৰ ভুলৰ বাবে হয়। আৰু গাঁৱৰবোৰ হৈছে প্ৰাকৃতিক যিটো বছৰি প্ৰকৃতি মানে প্ৰাকৃতি কভাৱে যিটো বানপানী আহে। গাঁৱৰ বানপানীবোৰ আচলতে সেয়া হয়। প্ৰাকৃতিক হয় আৰু প্ৰাকৃতিক বানপানী হয় আৰু। ত' তুমি উম মানে তুমি কি ভবা মানে বানপানীৰ ৰোধ কৰিবলৈ আমি সাধাৰণভাৱে আৰু কৰিব পৰা আমি কি কি উপায় মানে আমি অৱলম্বন কৰিব পাৰোঁ তোমাৰ দৃষ্টিৰে?
মইতো অলৰেডি কৈছোৱে সেইখিনিয়ে আৰু। তোমাৰ দৃষ্টিত কিবা আছে যদি কোৱা!
অ'। মোৰ দৃষ্টিত আচলতে আমি গছ ন আচলতে আমি গছ গছনি যদি আমি ৰূপ পন কৰোঁ গছ যদি আমি বেছিকৈ নাকাটো। সেই মানে গ তেতিয়া তেনেকৈ আমি মানে বানপানী আমি ৰোধ কৰিব পাৰোঁ। বা প্লাষ্টিক প্লাষ্টিকৰ বয় বস্তুবোৰ যাতে আমি নদীত নেপেলাওঁ। কাৰণ নদীত পেলোৱাৰ ফলত নদীবোৰ মানে বন্ধ হৈ যায়। ত' পানীবোৰ মানে নদীত থাকিবলৈ মানে নদীত অ', পৰিবলৈ মানে ৰাস্তা বিচাৰি নাপায়। আৰু তোমাৰ অ', বানৰ আৰু আমি এটা বানপানীৰ সময়ত আমি যিবোৰ আৰ্তনা মানে আৰ্তজন থাকে তেওঁলোকক আমি বিভিন্ন উপায়েৰে আমি সহায় কৰিব পাৰোঁ। আ, খোৱা বস্তু বা বৈ-ব বাহান মানে ব্যয় বস্তুৰে আৰু বস্তু বাহানিৰে তেওঁলোকৰ বাবে যিখিনি প্ৰয়োজনীয় সেইখিনিলে আমি সাহ সহায় সাহাৰ্য আমি আগবঢ়াব পাৰোঁ। তেওঁলোকক
উম তুমি যে, ক'লা এই কি কৃত্ৰিম বানপানী আৰু প্ৰাকৃতিক বানপানী সেই দুটাৰ মাজত পাৰ্থক্য কি?
আ, কৃত্ৰিম বানপানী মানে তুমি চাবা এতিয়া যে, চহৰ অঞ্চলত নলা নলাৰ ক্ষেত্ৰতো মই ক'ব বিচাৰোঁ যে, নলা নাই তোমাৰ। কাৰণ নলা তোমাৰ যিখি আগতে যিবোৰ ঠাইত তোমাৰ নলাও আছিল সেইবোৰ ঠাইবোৰ মানুহে ঘৰ ঘৰ দুৱাৰ বান্ধি পেলাই মানে নলাবোৰ মাৰি পেলালে মানে নোহোৱা কৰি পেলালে ত' যাৰ ফলত পানীবোৰ ওলাই যোৱাৰ মানে ৰাস্তা বিচাৰি নাপায়। যাৰ ফলত পানী পানীবোৰ আচলতে ঠাইবোৰত জমা হৈ থাকে বৰষুণ দিলে পানীবোৰ জমা হয়, ওলাই যোৱা ৰাস্তা বিচাৰি নাপায় গতিকে এতিয়া চহৰৰ মানুহবোৰে যদি নলা মানে অ', বনাই পেলাই তোমাৰ ব-বনাই আৰু তেতিয়া আমি চহৰৰ বানপানী আমি বহুত পৰিমাণে আমি ৰোধ কৰিব পাৰোঁ আৰু বাকী গাঁৱৰ অ', তো গাওঁ কাৰণ গাঁওতো তুমি কৈছাই ইতিমধ্যে যে, তাত তাতে নদ নদী থাকে তোমাৰ পুখুৰী থাকে গতিকে সেইবোৰৰ পানী ভৰি পেলাই গাঁৱত তোমাৰ বানপানী হয়, আৰু। সেইটোতো প্ৰাকৃতিকভাৱেই হ'ল প্ৰাকৃতিকভাৱে হোৱা বানপানীয়েই হ'ল। মোৰ দৃষ্টিত মই কৈছোঁ আৰু।
ঠিকেই আছে যিখিনি কৈছা মানে ভালে ভালেখিনিয়ে জানা আৰু
অ', নাই মানে এনেই ভাবোঁ আৰু কেতিয়াবা এইবোৰ বিষয়ে। তেনেকৈ তুমিও ভাবানে মোৰ নিজ দৰে?
উম বানপানী চাইছা নেকি তুমি?
নাই, নাই মই অ', দেখিছোঁ মানে গা-গাঁৱৰ বানপানী দেখা নাই চহৰৰ বানপানীতো দেখিয়ে থাক কো আৰু। উম, তুমি দেখিছা?
ঠিক আছে, আজি এইখিনতে ৰাখিছোঁ।
অ', অ', দিয়া হ'ব দিয়া।